কোৱা?
অ' কি কৰি আছা?
এ এনে আছিলো ৰবা অ' তুমি কি কৰি আছা?
এ মইও এনে বহি আছো ঘৰতে আৰু কি কৰিবা। বাকী খবৰ পাতি ভালনে তোমাৰ?
ভাল ভাল, তোমাৰ কেনেকুৱা?
মোৰ ঠিকেই আছে দিয়া, চলি আছোঁ আৰু চলিব লাগে আৰু। বাকী ভাত পানী খালা নে নাই?
এ ভাত খোৱা নাই ৰবা, এ মাহীয়ে আমাৰ ৰাতিপুৱা আম দিব পঠাইছিল তাকে খালোঁ অলপ আগতে আম খালোঁ মা আৰু মই। এতিয়া খাম আৰু লাহেকে ভাত দুপৰীয়াৰে ভাত খোৱা হ'ব দিয়া, তুমি খালা?
এই মইও খোৱা নাই ৰবা, মইয়ো তোমাৰ সেই অ ৰাতিপুৱাই অলপ মানে পানী এগিলাচ খায় তোমাৰ সেই খায় দিলো অলপ মানে ফল মূল খায় দিলো আৰু, ত' সেই দিয়া, এনেকে আছোঁ এতিয়া আৰু।
অহ ফল মূল খোৱাটো ভালেই ৰাতিপুৱাই প্ৰায় অলপমান মানে গাত শক্তি অহা যেন লাগে ন আৰু কিবা সতেজ পৰি যায় গাটো ৰাতিপুৱাই পুৱাই খালে।
হয় দিয়া সেইবিলাক খালে তোমাৰ শৰীৰটো মানে শক্তিশালী হৈ থাকিব ন, সেইবিলাক নাখালে তোমাৰ ধৰি লোৱা ৰাতিপুৱা এদিন আমি এ গাখীৰ দিয়া চাহ আৰু অন্যান্য যিবিলাক আমাৰ কাৰণে হানিকাৰক বস্তু আছে সেইবিলাক খালেতো নহয় ন তো ভাল বস্তু খাব লাগে দিয়া পুৱা উঠি।
অহ বাকী এটা কথা হ'ল নহয়, কালি মানে মই পৰীক্ষা দিব গৈছো। ছিলো হা এটা পৰীক্ষা আছিল মোৰ, পৰীক্ষাটো দিব গলো। পৰীক্ষা দি কিনে মানে মোৰ লগৰ এটা গল আৰু মোৰ লগত, তাৰপিছত আমি আহিলো আহি থাকোতে মোৰ মানে এটা কৈ কথা লক্ষ্য কৰিলোঁ আমাৰ যিবিলাক ধৰক আমি গুৱাহাটী অঞ্চলত যিবিলাক আমাৰ গছ গছনি আছে সেইটো পৰিৱেশ সেই পৰিৱেশটো সম্পূৰ্ণ সলনি হৈ গৈছে ন আগতকে, আগতে যেনেকুৱা পৰিৱেশ আছিল চাৰিওফালে এতিয়া আৰু পৰিৱেশ তুমি দেখিলা, কিবা এনেকুৱা সলনি হোৱা দেখা পোৱা নে?
এই একদম সঁচা কথা কৈছোঁ দিয়া তুমি। মানে যিটো আমাৰ যি পৰিমাণে আমাৰ যিটো পৰিৱেশ আছে বা তোমাৰ আমাৰ যিটো জলবায়ু আছে এই পৰিৱেশটো আমাৰ এনেকুৱা ধৰণে পৰিৱৰ্তন হবলৈ ধৰিছে মানুহ থাকিব নোৱাৰা হৈছে আৰু। এই যিটো পৰিৱেশ পৰিৱৰ্তন এইটোৰ ক কথা নো কি কবা! এই দিনক দিনে তোমাৰ যিমানে দিন যায় আছে, যিমানে মানুহৰ বস তি বাঢ়ি আছে সিমানে তোমাৰ পৰিৱেশো আমাৰ সলনি হৈছে। এতিয়া চাবাচোন তুমি, এই গৰমৰ ওপৰত ক'ব গ'লে আগতে তোমাৰ যিটো গৰমৰ পৰিৱেশ আছিল বা যিটো তোমাৰ আমাৰ এটা গ্ৰীষ্মকাল বুলি কয় ন সেই গ্ৰীষ্মকালৰ পৰিৱেশত তুমি থাকিব পাৰি থাকিব পাৰাকে আছিলে আৰু মানে ঘৰতে হওঁক বা তুমি ক'ত ফুৰিব যাব লগীয়া হওঁক বা অন্যান্য কিছুমান কাম হওঁক, সেইবিলাক তুমি শান্তিপূৰ্ণভাৱে কৰিব পাৰিছিলা ন। মানে তোমাৰ এটা মানে অশান্তি নালাগে, এনেকুৱা এটা গৰম নালাগে যে তুমি সহ্য কৰিব নোৱাৰিবা আৰু মানে তোমাৰ এই আজিকালি খেতি পথাৰটো ধৰি লোৱা আগৰ যিবিলাক মানুহ আছে ত' সেইবিলাক মানুহে এতিয়াও তোমাক ক'ব যিটো এতিয়াৰ গৰম ন যিটো এতিয়াৰ পৰিৱেশৰ গৰম সেই পৰিৱেশ গৰম তেওঁলোকো সহ্য কৰিব নোৱাৰে। এই যি যিসকলে মানে এই ৰ'দত খেতি পথাৰত আলি দিয়া কাম হওক বা ভুই ৰোৱা কাম হওঁক সেইবিলাক কাম কৰি আহিছে ন। ত' সেইবিলাক বস্তু মানে তেওঁলোকে এতিয়া এই গৰমত মানে নোৱাৰে আৰু সহ্য কৰিব নোৱাৰে। সেইকে তোমাৰ আমি গুৱাহাটীৰ কথা ক'ব লাগিলে ভাবাচোন। গুৱাহাটীত কেনেধৰণৰ এটা গৰম পৰিছে তোমাৰ। আগতে চাবাচোন তুমি আগতে যেতিয়া আছিল আৰু এই গৰমটো গুৱাহাটীটো মানে ইমান এটা গাত লগা নাছিল বা ইমান এটা তোমাৰ সহ্য কৰিব নোৱাৰা বা তোমাৰ ঘৰতে থাকিব নোৱাৰা। গছৰ, ‌ আনকে আজিকালিতো গছৰ তলতে থাকিব নোৱাৰা। মানে এনেকুৱা গৰম দিছে আৰু। ত' এই পৰিৱেশটো যিটো পৰিৱৰ্তন হৈছে ন। এই পৰিবৰ্ত মানে আমাৰ যিটো জীৱন কাল সেইটো জীৱন কালটো মানে সমস্যা বহু সৃষ্টি কৰিব দিয়া। আৰু তোমাৰ ধৰি লোৱা এই পৰিৱেশৰ পৰিৱৰ্তন ক'বলৈ গ'লে আৰু এটা কথা এই তোমাৰ কালিলৈ একদম ৰ'দ দি আছিল। এই পৰখিলৈ আৰু কালি তোমাৰ বৰষুণ দি দিছে। হয়নে নাই? তোমাৰ আ' আজি আৰু দেখা নাই নেকি আজি তোমাৰ ৰ'দ নাই। কিন্তু তোমাৰ আজি এই যিটো খেঘীয়া গৰম বুলি কওঁ ন আমি মানে ৰ'দ নাই। কিন্তু গৰম গৰমটো চাবচোন কিমান বেছি। মানে বৰষুণ দিলেও আজিকালি গৰমতো থাকিবই মানে। ত' সেয়ে আৰু ক'বলৈ গ'লে তোমাৰ পৰিৱেশৰ পৰিৱৰ্তন আৰু এটা তোমাৰ উদাহৰণ দিব পাৰোঁ আৰু এই ঠাণ্ডাৰ যিটো বতৰ আজিকালি ঠাণ্ডাৰ বতৰ চাবাচোন তুমি মানে ঠাণ্ডা নাই বুলি ক'ব পাৰিবা দিয়া। মানে আগতে যেতিয়া শীতকাল পৰিছিল। তোমাৰ আমাৰ ককা-আইতাৰ দিনত তেওঁলোকৰ যিটো পুহ মাহ আছিল বা পুহ মাক যিটো মাহ আছিল। বিহুৰ সময়ত আৰু মাঘ বিহুৰ সময়ত। ত' তাতে তোমাৰ চোৱাচোন কিমান তেওঁলোকে ঠাণ্ডা অনুভৱ কৰিছিল। আমাক কৈছিল যে, আমাক এতিয়াও কয় আৰু তেওঁলোকে মানে তেওঁলোকৰ সময়ত যিটো ঠাণ্ডা আছিল আৰু এই ঠাণ্ডাটো এতিয়া মানে নাই আৰু তেওঁলোকে তোমাৰ ৰাতিপুৱাৰ পৰা মানে জুই পুৱাই থাকিব লাগিছিল আৰু কিন্তু এতিয়া তুমি ৰাতিপুৱাৰ পৰা ৰাতিপুৱা একদম ৰাতিপুৱা ঠাণ্ডাত থাকিব। কিন্তু যেতিয়া তোমাৰ দুপৰীয়া হ'ব আহিব এইটো এতিয়াৰ শীতকালত আৰু মানে যেতিয়া তোমাৰ নৱেম্বৰ ডিচেম্বৰ সেইখিনি মাহত আৰু তেতিয়া তুমি জুই পোৱাব পাৰিবানে? নোৱাৰা দিয়া। একদম নোৱাৰা। সেইটো মই ক'বলৈ গ'লে আৰু মানে ইমানেই পৰিৱেশ পৰিৱৰ্তন হৈছে আমাৰ এতিয়া সমাজত বা আমাৰ এই পৃথিৱীখনত। ক'ব গ'লে কৈছিল পৃথিৱীনৰ কথা নকয়। আমাৰ গুৱাহাটীৰ কথা কওঁ। ত' এই পৰি পৰিৱেশটোৱই আমাৰ মাজত আৰু সমস্যা আনিব যিমানে দিন যাই সিমানে সমস্যা আনি থাকিব তুমি কলাই যে আৰু এই গছ গছনি কথা এই গছ গছনি কিমান সংখ্যা কাটিছে চোৱাচোন অ গছ গছনিৰ সংখ্যা কাটি আছে কাটি আছে মানে এই চোৱা তোমাৰ অভাৰ ব্ৰীজবিলাক এই অভাৰ ব্ৰীজবিলাক এতিয়া বনাইছে হয় ঠিকে আছে মানুহৰ অ সহায়ৰ কাৰণে বনাইছে। কিন্তু তাৰ কাৰণে তোমাৰ কিমান গছ গছনি কটা গৈছে ভাবি চাইছে নে এবাৰ আগৰ যিটো গুৱাহাটী আছিল সেই গুৱাহাটীখন চাবাচোন তোমাৰ কিমান অ গছ গছনিৰে ভৰা আছিল যিবিলাক হাৱে ৰাস্তা আছিল তাৰে আশে পাশে কিমান গছ গছনি আছিল মোৰতো মনত আছেই এইটো আমাৰ ৰাস্তাটোত এই হাইৱে ৰাস্তটো আৰু মেইন হাইৱেটো হাইৱে ৰাস্তাটোত যে মেইন হাইৱে টো তোমাৰ কিমান দেৱদাৰ ঘাই আছিল মনত আছে মোৰ যেতিয়া সৰুতে আছিলোঁ মই আৰু সৰুতে আহিছিলোঁ। ত' কিমান দেৱদাৰ গাই আছিল চ' এইবিলাক চব কাটি দিছে চবফালে অভাৰব্ৰিজ বনাইছে। ত' অভাৰ ব্ৰিজ বনাইছে ঠিকেই হয় কিন্তু তাত তাৰ উপৰি যে অভাৰ ব্ৰিজ বনাৰ পিছতে গছ লগাব লাগে অভাৰব্ৰিজৰ ওপৰত নহয় নহয় ৰাস্তা কষতেটো লগাব লাগিব ন তেতিয়াই যিটো আমাৰ যিটো ৰাস্তা জানেই কিমান গৰম হয় যেতিয়া বেছি ৰ'দ দিব ৰাস্তাটোৰ পৰা যিটো আছে সি ৰাস্তাটোত কিমান গৰম হয় আৰু সেই যিটো তোমাৰ সেই বতাহ আছে গৰম বতাহ সেই বতাহটো ৰক্ষা কৰিবলৈ আমাক গছ গছনিৰ বদ্য প্ৰয়োজন। ত' সেইকাৰণে আমি আমাৰ পৰিৱেশ পৰিৱেশত গছ গছনিৰ বহুত গুৰুত্বপূৰ্ণ ত' সেইকাৰণে তাতে আমি পৰিৱেশটোত ভালে ৰাখিব লাগে। ত' মই ভাবো এইবিলাক আৰু পৰিৱৰ্তন হৈছে আৰু। আমাৰ যিটো গুৱাহাটীত কবলৈ গ'লে এইবিলাক পৰিৱৰ্তন হৈছে। গুৱাহাটীত বা অন্য যিবিলাক আছে তাতে এইটো পৰিৱৰ্তনটো গুৰুত্বপুৰ্ন আৰু।
ঠিকেই কৈছা দিয়া। মইও মানে কালি যাইহে অনুভৱ কৰিলো, আৰু তুমি এই বিষয়ে মানে যেনেকে ক'লা। তো সেইটো মানে এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে তুমি কৈছা মোক। ভালেই লাগিল মানে তুমিও ইমান খিনি জানা। যদি তোমাৰ দৰে সকলোৱে এনেকে কথাবোৰ জানে বা এনে ভাবে তেতিয়াহ'লেতো সমস্যাই নাই ন। আৰু অ' তুমি যিহেতু পৰিৱেশৰ কথা ক'লা। আমাৰ গুৱাহাটীৰ যিটো পৰিৱেশ গুৱাহাটীৰ পৰিৱেশটোৰ বিষয়ে ক'লা বিশেষকৈ। কিন্তু কিন্তু মই মানে বৰ্তমান সময়ত যেতিয়া গাঁৱলৈ যাওঁ। আগতে তুমি নিশ্চয় তুমি গাঁৱত গৈছা বা থাকিছা। ত' গাঁৱৰ যিটো- পৰিৱেশ যেনেকুৱা সুন্দৰ পৰিৱেশ আগতে তুমি পাইছিলা চাৰিওফালে গছ গছনি বা তোমাৰ পথাৰবোৰ। বা তাৰে মানুহৰ যিবিলাক আ তোমাৰ যেনেকে মানুহবোৰ ওলাই আছিল আগতে গৰমৰ দিন হয় বা তোমাৰ ঠাণ্ডা দিনত হওঁক তুমি ৰাস্তাত মানুহ দেখিবাই। কিন্তু বৰ্তমান সময়ত তুমি যেতিয়া গাঁৱত যাবা, মই মই বিশেষকৈ দেই মই যেতিয়ালৈ লক্ষ্য কৰোঁ মই লক্ষ্য কৰা হিচাপত কওঁ মানে মই যেতিয়া যাওঁ, মানে মানুহবোৰ আজিকালি গৰমৰ দিনত ঘৰৰ পৰা নোলাইয়ে ঘৰতে থাকে। আগতে গা ধুবলৈ তোমাৰ পুখুৰীত ব্যৱহাৰ কৰিছিল। কিন্তু আজিকালি মানুহে নিজৰ ঘৰতে ধৰা দমকলৰ পানী হওঁক বা পুখুৰীৰ পানী হওঁক সেইবোৰৰ পৰা তোমাৰ গা ধোৱে। ত' এনে ক্ষেত্ৰত বহুত পৰিৱৰ্তন অহা দেখা পাইছো ন মই। ত' তুমি কি ভাবা? যিটো আমাৰ আহ চহৰৰ অঞ্চল চহৰৰ অঞ্চলৰ যিটো পৰিৱেশ আৰু যিটো গাঁও অঞ্চলৰ পৰিৱেশ। তাৰে মাজত কিবা পাৰ্থক্য দেখা পোৱা নে তুমি বৰ্তমান সময়ত? নে তুমি অলপমান যিটো চহৰৰ পৰিৱেশ আৰু গাঁৱৰ পৰিবেশ একেই যেন অনুভৱ কৰা?
বৰ্তমান তোমাৰ ক'বলৈ গ'লে মই গাঁৱৰ পৰিৱেশ আৰু যিটো চহৰৰ পৰিৱেশ, তাৰে মাজত পাৰ্থক্য ক'বলৈ গ'লে তোমাৰ এটাই ক'ব লাগিব চহৰত গছ গছনিৰ সংখ্যাটো কম হৈছে, বৰ্তমান আৰু গাঁওতো কম হৈছে। কিন্তু গাঁৱত এটা পৰিমাণে গছ গছনিবিলাক আছে। মানে তোমাৰ এই যিটো গৰম আছে, সেই গৰমত বহিবলৈ তোমাৰ গছৰ যিটো ছাঁ। সেই গছৰ ছাঁটো তুমি পাবা আৰু তাতেই আৰু গাঁও গ'লে। আৰু গাঁৱত তোমাৰ অন্য এটা পাৰ ৰ্থক্য হ'ল তোমাৰ, যিটো গাঁৱৰ পৰিৱেশ ক'বলৈ গ'লে তাতেও গৰম হয়। এতিয়া তাত তেও মই গৈ গৈ গ'ম পাইছোঁ নহয় মানে যিটো গৰম মই ইয়াতে পাওঁ ন' চহৰত পাওঁ, সেইটো গৰম মই মই গাঁৱত সমানে পাওঁ আৰু। মানে কোনো মানে পাৰ্থক্য নাই তাতে। গৰমতটো চবতে বাঢ়িছে এতিয়া, গৰমৰ কথা নকওঁয়েই। বাকী শীতকালৰ কথা ক'বলৈ গ'লে তোমাৰ হয়। যিটো শীতকাল তোমাৰ এই চহৰত হয় তাতকে বেছি শীতকাল আৰু গাঁৱত হয় আৰু। মানে শীতকালৰ সময়ত আৰু তোমাৰ তাতে জেকেট বা তোমাৰ অন্যান্য যিবিলাক পোছাক আছে গৰম পোছাক। সেইবিলাক পিন্ধিব লগা হয় গাঁৱত আৰু, তাতে মানে যিটো ঠাণ্ডাটো এতিয়াও আছে। কিন্তু তোমাৰ যিটো চহৰত থাকিব লাগে যিটো ঠাণ্ডা আগতে আছিল চহৰত সেইটো কিন্তু এতিয়া নাই সেইটো পৰিৱৰ্তন হৈছে আৰু। আৰু বাকী ক'বলৈ গ'লে গাঁওৰ তোমাৰ তুমি কলাই যে গাঁৱৰ মানুহ তোমাৰ বেছি গৰম দিলে নদীত গা ধুব যায় বা তোমাৰ দমকলতে গা ধুৱে। ত সেইটোতো অ ধুবই দিয়াচোন কাৰণ সেইবিলাকত ঠাণ্ডা পানীতো সেই সেই ঠাণ্ডা হয় ন' তো সেইকাৰণে নদীত তোমাৰ বেছিভাগে গা ধুব যায় যাৰ ওচৰত পাজৰে আৰু নদী আছে আৰু। মানে বেছিভাগে নাযাই দিয়া চোন নদী গাঁ ধুবলৈ কাৰণ আজিকালি জানাই আজিকালি মাক দেউতাকে তোমাৰ অ, ল'ৰা ছোৱালীক যাব নিদিয়ে দেচোন নদী-চদী গা ধুবলৈতো ঘৰতে সকলোৱো ধুই দিয়ে। ত ঘৰত ঘৰতোনো আজিকালি ক'ত দমকললৰ পানী দি গা ধুৱাই ল'ৰা ছোৱালীবিলাকক তোমাৰ ফিল্টাৰ পানীতে গা ধুৱাই দিয়াচোন ত আজিকালি ইমান এটা হেৰি নহয় আৰু। আৰু তোমাৰ গৰম ক'বলৈ আৰু গৰমতো তোমাৰ আজিকালি গাঁৱত কি হয় আৰু সকলো যেতিয়া ৰাতি হয় আৰু গাঁৱত আৰু গধূলি টাইমত সকলো মানুহ ওলাই আহে ৰাস্তাৰ ফালে। এই গৰম দিনত আৰু ত মইতো মই লক্ষ্য কৰিছো আৰু সকলো মানুহে ৰাস্তাত ওলাই আহে। ওলাই আহে আৰু সকলোৱে আৰু আ নিজৰ নিজৰ লগত এনেকুৱা এইটো মানুহ সেইটো লগত এনেকে কথা পাতি থাকে আৰু গধূলি সময়ত। সেইটো সেনেকে খেদাই দিয়ে আৰু ক'বলৈ গ'লে। ত' সেইটো পৰিৱৰ্তন তুমি সেইটো বা সেইটো তুমি পৰিৱেশ তুমি চহৰত দেখিব নাপাৱ আৰু মানে সকলো চহৰত সকলো ব্যস্ত থাকে ন' গধূলি সময়ত বা তোমাৰ গধূলি সময়ত সকলো ঘৰমুৱা হয় আৰু যিবিলাক কাম কৰি সেইবিলাক কামৰ পৰা ঘৰমোৱা হয় বাকী গাঁৱত তেনেকুৱা নহয় আৰু গাঁৱত তোমাৰ অ, গধূলি হ'লে সকলোবোৰ বাটে-পথে ওলাই আহে গৰমৰ দিনত আৰু। ওলাই আহি তোমাৰ সকলো কথা পাতে কথা-বতৰা পাতে এনেকুৱা আৰু তাৰপিছত অ আৰু, আৰু ঘৰত সোমাই যায় বাকি তোমাৰ ৰাতি যেতিয়া কেতিয়াবাতো জানাই গাঁৱত তোমাৰ লাইনতো যায় থাকে ন' যিটো লাইন হয় তাতো যায়ে থাকে ৰাতি হলে ৰাতি-ৰাতি। কেতিয়াবা কেতিয়াবা বৰষুণ দিলেও যায় কেতিয়াবা বা তোমাৰ কেতিয়াবা গৰমতো কেতিয়াবা লাইনতো না থাকে ত' সেই তেতিয়াৰ সময়তো তোমাৰ মানুহ বিলাকে ৰাতিৰ সময়তো ভাত মানে ভাত-পানী খাই কিনে বাহিৰলৈ ওলাই আহে বাহিৰলৈ ওলাই আহি সেনেকে আৰু ৰাস্তাৰে ৰাস্তাত আ খোজকাঢ়ি থাকে অলপ মানে এনেই অলপ। বহি থাকে তাতে মানুহ যো যোনে যোনে ওলাই আহে তাৰ লগত বহি থাকে ত ক'বলৈ গলে সেনেকুৱা আৰু। বাকী তুমিও কোৱাচোন অলপ।
এই লাইনৰ কথাটো কিন্তু ঠিক কৈছা দেই গাঁৱত এইটো বৰ সমস্যা মানে কি হয় এ, অলপমান ৰ'দ দিব তোমাৰ লাইনটো গুচি যায়। মানে বেছি গৰম যেতিয়া পৰে লাইনটো গুচি যায় আৰু লাইনটো গুচি যাই যায় তোমাৰ দুদিন তিনিদিন সেনেকে নাথাকে লাইন কবলৈ গলে ত সেইটো এটা সমস্যা গাঁৱত বাকী পৰিৱেশৰ যিটো কথা কলা পৰিৱেশত তোমাৰ ইমান অ এটা সুন্দৰতা বাৰু এতিয়াও আছে নথকা নহয় কিন্তু মানুহবোৰ সলনি হৈছে ন অলপমান ত মানুহবোৰ সলনি হোৱাই মানে কিছু পৰিৱৰ্তন তুমি পৰিৱেশত দেখা যায় আৰু গাঁৱৰ যিটো আমাৰ পৰিৱেশ বাকী গাঁৱত যাই এতিয়াও তোমাৰ আগৰ দৰে ভালে লাগে দিয়াচোন আগতকে অলপমান হয়তো পৰিৱেশটো সলনি হৈছে কিন্তু গাঁৱত যোৱা যোনটো হেঁপাহ বা যিটো মনত থাকে ন যে বছৰত এবাৰ গাঁৱত যাম এবাৰ আগতে যেনেকুৱা আছিল যে গৰমৰ দিনত বা ঠাণ্ডা দিনত গাঁৱত যোৱা এতিয়া বাৰু সময় নিমিলে কাৰণে যাব নোৱাৰো কিন্তু তোমাৰ সেই যোৱাৰ যিটো হেঁপাহ বা ইচ্ছা সেইটো কিন্তু মনত সদায় থাকে বাকী তোমাৰ এই বিষয়ে আৰু কথা নাপাতো দিয়া এতিয়া এতিয়া মানে আমাৰ ইয়াতেও বহুত গৰম পৰিছে ন কথা পাতিব মনে যোৱা নাই গৰমৰ কাৰণে পিছত কেতিয়াবা কথা পাতিম দে এই বিষয়ে, নে কি কোৱা?
অহ' হ'ব দিয়া, পিছত কেতিয়াবা কথা পাতিম।